অ শুনি আছো কি কৰি আছা কোৱা এতিয়া
এই আছোঁ এনে বাগৰি ভাত চাত খালোঁ
অ মইয়ো সেই ভাত নাই খোৱা আজি মানে নাখাও আৰু ভোক লগা নাই দুবাৰকে খালো যে
উম খালি ৰাতি খাবও নালাগে ইমানকে উম
মোৰ আৰু পৰীক্ষাই শেষ নহয় কাইলে আৰু এটা পৰীক্ষা আছে পৰিছেও পৰিছে চাৰে সাতটাতে পৰিছে ফাৰ্ষ্ট
ৰাতিপুৱা
অ।
হেত তেৰিকা, বৰ দিগদাৰ। ইমাননো হৈ থাকিব লাগেনে পৰীক্ষা? হিঃ হিঃ।
কলেজৰ পৰীক্ষা নহয় ৰ'বা, ৰেলৱেৰ।
অ ৰেলৱে, অ ইণ্টাৰভিউ দি দিবা দিবা, ভালকে দিবা আকৌ দেই।
একো পঢ়া নাই।
বাত ম‌ই, মই মানে ৰেলৱেটো মই কৰিছো হা আগতে বহুত। কিন্তু মানে কি হৈ যায়গে, যেতিয়া এক্জাম হয় নহয়, মোৰ ত মই পাহৰি থাকোঁ। ডাউনলোড দিবলে, এডমিটবিলাক।
অ তুমি মানে নিদিয়াই? ৰমেই নিদিয়া?
অ সেনেকে হৈছে যায়, পাহৰি থাকো।
উম, মইয়ে মোৰ, সেইয়ে আকৌ। মেইল আহে নহয় মেইল সিদিনাখন, মেইল নহা হলেতো গমেই নাপালোহেঁতেন। ভাল নটিফিকেশচন মই অন কৰি অন কৰি থকছো, অফ কৰা হলেতো একেবাৰে গম নাপাওঁ। মেছেজ আহিছে তেতিয়াহে চাইছোঁ।
কি পঢ়া-শুনা হ'লনে নাই?
এই, পঢ়া-শুনা কি আৰু। হেঃহে, কিনো হত আন্দাজে মাৰিম গৈ পেলাই।
ক'ত হ'ব?
মোৰ এ লাহোৱালত পৰিছে।
লাহন, লাহো অ লাহোৱাল। অঁ অঁ, আচ্ছা আচ্ছা, চিনি নাপাওঁ বাৰু। বাৰু ঠিকে আছে দিয়া ভালকে দিবা ন!
অ এ চিনি পাব লাগে বহুত ইন্টাৰভিউ প্ৰায় মানে পৰে
অ তোমালোকৰ ও
এ পি এছ চি ৰো পৰে নাই নাই এ পি এছ চি ৰ পৰে এইটো চেণ্টাৰত
অ অ ঠিকেই ভালে ন
মানে বিভিন্ন ধৰণৰ পৰে
মানে ডাঙৰে আছে চেণ্টাৰটো চাগে কম্পিউ কম্পিউটাৰ আছে নেকি
পিটাৰ ক
অ আমাৰ আকৌ গুৱাহাটীৰ ওচৰ হয় ন ত গুৱাহাটীৰ কাৰণে মানে আমাৰ আয়ন ডিজিটেল বুলি কয় এয়াৰপৰ্টৰ ওচৰত
অ গম
ইকম টাৱাৰ হা সেইটোতহে মানে আমাৰ হয় ত আমাৰ মানে তাতে দিওঁ আৰু বেছিভাগ এক্সাম গোটেই বেংকৰ হওক
হয় অ ওচৰতে এনেকে থাকিলে ভালেই এছ এছ চি যে দিয়া অ মানে কম্পিউটাৰৰ যিবোৰ
কম্পিউটাৰৰ বেছ যোনবিলাক মানে হেৰি হয় পৰীক্ষা হয় মানে তাতে দিওঁ আৰু
প্ৰায় তাতে পৰে
আচ্ছা ঠিকে আছে দিয়া ওচৰত এনেকোৱা চেণ্টাৰ থাকিলে ভাল আৰু
ওচৰত অ চেণ্টাৰ থাকিলে ভালে মোৰ বৰ এটা ওচৰত নহয় মোৰ অলপ লাগিব পয়ত্ৰিশ মিনিট মান যাবলে
অ তোমাক একদম প্ৰথম প্ৰথম মানে চিফটো তোমাক
অ ফাৰ্ষ্ট চেপ্তাৰেট পৰিছো ৰিপৰ্টিং টাইে মানে চাৰে সাতটা আৰু কাইলে তাতে মোৰ থবলৈ যাবলৈ তেনেকে একো সুবিধা নাই কাৰণ কাইলৈ আমাৰ নামঘৰত শৰায়ো দিব চোৱা ক
অ' হ তুমি তোমাৰ যদি ৰিপ'ৰ্টিং টাইম চাৰে সাতটা হৈছে তুমিতো চাৰে ছটাতে পাব লাগিবগে
সেইয়ে আৰু সাতটা ভিতৰত পাবগে লাগিব
উম ভালকে সোন মানে সোনকালে শুই দিবা আজি শুই পিনে কালি জল্দি জল্দি উঠি আৰু ভগৱানক
গৈ নিদিয়ে নহয় আকৌ
অ সেইটো হয় বাৰু এই নিদিয়ে মানে কাৰণ বহুত চাব লাগে ন এইবিলাক ডকুমেণ্টছ সেইবোৰ ভেৰিফিকেশ্যন থাকে বহুত সেইটো কাৰণে আৰু মোৰতো এক্সাম যিমান বাৰ দিছো মইতো এঘন্টা কি দুঘণ্টা আগতেই মানে উপস্থিত হৈ যাওঁগে তাত
অ মই তেনেকে দিয়া নাই বাৰু মই এই জি ডি টো দিছো এছ এছ চিৰ
উম হম
দিছো যদিও ভাল হোৱা নাই কত আৰু ইমান টান ৰিজনিঙত লাগি থাকো দে মোৰ গুচিয়ে গ'ল তাই মাত লাষ্টত আৰু মোৰ থাকিয়ে গ'ল মই ইংলিছ খন মানে চুবগে নোৱাৰিলো একো এটা কুৱেশ্যন কৰাই নহ'ল
হেৰি কি বুলি কয় এছ এছ চি জি ডি দিছিলা ন তুমি? অঁ মই আকৌ ৰিজনংটো মই ভাল পাওঁ দেই।
অ মোৰ টাইম লাগে বৰ লাগি থাকিব লাগে আৰু
অ টাইম অলপ হয় বাৰু কিন্তু তুমি যদি এট-
এনেকুৱা হয় তামানে মে এ ৰিজনি‍ংখিনি কৰি যেতিয়া মেট চলে যাও মানে এনেকুৱা লাগে আন্দাজত মাৰিবও মন নাই যে টাইমো কম থাকে উলিয়াবলৈও মানে এনেকুৱা হয় অ সেয় অকমান মানে খেলিবেল নিচিনা হয় যে।
উম
আন্দাজ মই ভাবিছো কাইলৈ বোলো চব আমন্দাজত মাৰি থৈ আহিম বুলি
এ নামাৰিবা আকৌ নি নিগেটিভ মাৰ্কিং লাগি গলে দিগদাৰ হৈ যাব। গম পাইচা উম মই আকৌ কি কৰোঁ মানে মই এছ এছ চিত বাৰু এইটো হেৰি কি কয় বিষয়ৰ পৰা সিটো বিষয় লে মানে যাব পাৰি হয় নে নহয়? বিষয় কমপ্লিট নোহোৱাকৈও এইটো বিষয়ে হেৰি কৰিব পাৰি কিন্তু বেংক ত নোৱাৰি বেংকত তোমাক- প্ৰথম দিব ইংলিছ হাঁ ত' ইংলিছ দিব ইংলিছ দিয়াৰ পিছত তাৰপিছত আহিব মেথছ আহে
অ
মেথছ মেথছ আহিব ন পাহৰিলোঁ মেথছ আহিবনে ৰিজ অ ৰিজনিং আহে মই পাহৰিলোঁ। ত মানে অ চিৰিয়েল কি দিয়ে তুমি মানে- মানে যাব নোৱাৰা ইফালৰ পৰা নাই বোলে মই ইংলিছৰ এটাও পৰা নাই বোলে মই মেথছখিনিকে কৰি থাকোঁ এইটো- টাইমত বা ৰিজনিংখিনিয়ে কৰি থাকো সেনেকুৱা নহয় মানে তুমি তোমাক টাইম দিব বিচ- মিনিট তুমি বিছ মিনিটৰ ভিতৰত তুমি ইংলিছত ইংলিছতে তুমি পাৰিলেও কৰিব থাকিব লাগিব নোৱাৰিলেও থাকিব লাগিব সেইটো অলপ বেয়া হৈ যায় আৰু।
হয় দিগদাৰ হয় তেনেকে
হা কিন্তু কিছুমান ক্ষেত্ৰত ভালো বুলি ভাবোঁ হা মানে কিহৰ কাৰণে তুমি যদি এচেছ আ চোকাখিনিৰ কাৰণে কি? ভাল হৈ যায় আমি এয়া মানে নোৱাৰা মিডিলখিনিৰ কাৰণে বহুত বিপদ আহিছে।
অ', কষ্ট হয়, চিন্তাও হয়ফালে নিগেটিভমার্কিং লাগে এই বুলি আৰু লাগি যাব বুলি।
নক'বা বোলে হেৰি। অংকটো কৰিছোঁ, কৰিলো, হেৰিটো নাই মিলা।
অ', তেতিয়া যে বৰ খং উঠে আকৌ।
অ', তেতিয়া মাথা সাথা একদম বেয়া হৈ যায় গে গম পায়চা নে।
আৰু নব্বৈ মিনিটত নো কেনেকে ইমান কিনি আৰু নোৱাৰি আৰু।
সেইটোৱেই মানে তোমাৰ বহুত হেৰি কি লাগে কষ্ট লাগিব।
প্ৰেক্টিচ লগে হয় চোকা খিনিৰ কাৰণে তাহাঁতৰ বাই হাত কা খেল নিচি আমাৰ কাৰণে আকৌ অলপ টাইম অ', ইমান ইমান এক্সপেৰিইন্টচো নাই ধৰা আৰু ইমান প্ৰেক্টিচ ও নকৰো নহয় পহা শুনা নো ক'ত কৰো মোবাইলতে বেছি সময় এনে বৰ বাদ কৰি দিওঁ মই।
কি, কি?
বেলেগে দিনৰ দিন টো পঢ়ি থাকে মই দিনৰ দিন টো মোবাইল চাই থাকো।
সা কম্পিটটিভ মানে পৰীক্ষাবোৰ দিবলৈ ন। তুমি বহুত সঁচাকৈ বহুত প্ৰেক্টিচ লাগিব আৰু বেংকৰ হওক এছ এছ চিৰ হওক কম্পিউটাৰবিলাক দিবলৈতো বেছি প্ৰেক্টিছ কৰিব লাগে গম পাইছ বাকী অফলাইন যোনখিনি পৰীক্ষা হয় মানে সেইখিনিত তোমাৰ ইমান এটা হেৰি মই ভাবোঁ মানে অসুবিধাৰ সন্মুখীন তুমি নোহোৱা কাৰণ কিহৰ কাৰণে তুমি অফলাইন হয় তুমি চবফালে পাত লুটিয়াই পিনে চাব পাৰা কোনটো কৰিবা কোন হা।
অলপ সুবিধা হয় তাহতৰ অলপ চিন্তা কৰিবলৈও পাৰে মানে।
কম্পিউটাৰ উটাৰত দিবা ন তো তোমাৰ কি হয় তুমি সেই তো চাই থাকিবা সময়খিনি চাই থাকিবা। সময়খিনি টিক টিক টিক গৈ থাকিব মানে সেই একঘন্টা ন এক একঘন্টা তোমাৰ এক মিনিটৰ সময় টাইপ লাগিব যে।
আৰু পতকে যায় নিচিনা লাগে। সময়তটো চাই থাকিলে মই যে একদম ধৰিব নোৱাৰো।
অ', তুমি যেতিয়া টাইমটো চাই থাকিবা টাইম চাই থাকে তোমাৰ মনটো অশান্তি
অ', এনেকুৱা লাগে হা মই আচলতে আমি নিজে কেলকুলেট কৰি লওঁ যে আমি ই এইকেইটা অংক ইমান মিনিটত খতম কৰিব লাগিব। এটাত যদি আমি লাগি যদি দুই মিনিট পাৰ কৰি দিও আমাৰ মানে একদম টেনচন নিচিনা হৈ যায় যে।
অশান্তি এটা আহি যাব। আৰু
উম এটা অশান্তি এটা, হয় যে আমি এনেকে আচলতে সেইটো কেলকুলেট কৰি লব নালাগে যে খিনি আমি ইমান এইখিনিত ইমান টাইম ল'ম। ইয়াত ইমান টাইম ল'ম আমি চিধা কেল স্কুলত কৰি লও টাইমটো চাই পেলাই। মেথছত মই বিশ মিনিট দিম। ইয়াত দহ মিনিট দিম জি কেট সেনেকে কৰি লওঁ যে
সেইটোয়ে আৰু সেই সেইটো বেয়া আৰু সেইটো আমি নিজে কৰা বুলি ন আমাক মানে যেনে যেনেকৈ আমাক মানে কৌচিংবিলাকত কয় যে নাই তুমি এইটছ বা ইউটিউবত তুমি ভিডিঅ'বিলাকো চাব পাৰা তোমালোকে মানে এট এট এটা এটা প্ৰশ্নৰ কাৰণে তোমালোকে থাৰ্টি ফাইভ ছেকেণ্ড পাবা এনেকুৱা টাইপ।
অ সেই কৈ দিয়ে আমাৰ সেইকাৰণে বেছি ভয় সোমাই যায়।
ত' ছেকেণ্ডটো এনেই মানে জল্দি যায় তাৰপিছত যেতিয়া মূৰত
দুবাৰ পঢ়ো আমি মই জি কে কিছুমানে মোৰ মানে কেতিয়াবা এনেকুৱা হয় জি কেৰ কুৱেচন, দুবাৰ তিনিবাৰ ৰিপিট কৰিবলগীয়া হয় এক মিনিট এটা গুচি যায় মোৰ তাৰ পিছত বুকু বুকখন মানে কপি যায়গে।
এনেকুৱা হয় ৰিজনিং বিলাকতো তুমি আৰু পঢ়িব লাগিব।
এ তাৰেই মোৰ যে দুই মিনিট। তিনি মিনিট যায়গে এটা এটাত।
তাকে তাত চাবাচোন ৰিজনিং বিলাকত কি হয়।
বৰ ক্ৰিটিকেলকে দিয়ে।
অঁ এটা তোমাৰ বাক্যতে নহয় তোমাৰ দুটা তিনিটা মানে তোমাৰ উত্তৰ সোমাই থাকিব।
সেয়াই আক গোটকেইটাই হয় হয় নিচিনা লাগে।
অ সেইটোৱে। বাট মই ভাল পাওঁ দেই কৰি মানে উম ভাল লাগে কিন্তু কৰি।
কৰি থাকোতেই টাইম যায়গে।
কৰিবা কৰিবা ভালকে তুমি মানে তুমি ভালকে মানে বনাই ল'বা যে মই ৰিজনিঙৰ দশটাই কৰিম বাছ দশটাতছে ওপৰ নকৰোঁ পাৰিলেও নকৰোঁ নোৱাৰিলেও নকৰোঁ হৈ গ'ল বা ইংলিছ।
উম কাট অফ যদি বেছি যায়গে।
সেইটো কাট অফটো চাই ল'বা কাট অফটো দেখি আহিছা ন তুমি সেইটো এনালাইজ কৰি ল'বা যে মানে কাট অফটোৰ কিমান যাব পাৰে। সেই আন্দাজ মতে তুমি বোলে চাপ। হা তুমি বোলে পোন্ধৰটা পাৰা। কৈছো ত পোন্ধৰটা তুমি জানাই যে পোন্ধৰটাত তুমি টাইম দিবাই দিবা আৰু তোমাৰ সেইখিনি টাইমত মানে পোন্ধৰটাহে কমপিলিট কৰিব পাৰা। ত তুমি পোন্ধৰটাই কৰিবা হা লাভ নাই।
মই কেতিয়াবা কি ভাবো জানা মই বোলো কেতিয়াবা গোটেই খনে চকু মুদি পেলাই আন্দাজত মাৰি থৈ আহিম বোলো কেনে চাম চোন কিনো হয় এনেকুৱা লাগে। মানে কেতিয়াবা খং উঠি যায়গে।
মই এডিয়াৰৰি যে প্ৰথম প্ৰথম হৈছিল যে, একদম প্ৰথম পথ, প্ৰথমবাৰ যেতিয়া হৈছিলে তেতিয়া মই সেনেকৈ মাৰি থৈ আহিছিলোঁ।
অ
ফালে আৰু প্ৰথমখিনি কৰিলোঁ। যিমান খিনি পাৰিলো তাৰ পিছত যেতিয়া মানে দেখিছো বহুত কম চোন এইখিনিত চো মই ফেলেই কৰিম বুলি পিনে। তাৰ পিছত নাই। ইফালে যদি মানে সু ছাইডে এটাত
এ বেলেগে ইমান এনেকুৱা ইমান গাধা গাধাবোৰে পাই যায় আৰু কিছুমান কি? কম আৰু আমাতকে গাঠাবোৰে পাই যায়। চোন কেতিয়াবা।
কেতিয়াবা কি মই। এটা কথা ভাবোঁ যে ভাগ্য। কিছুমান ক্ষেত্ৰত ভাগ্যও লাগে উম বাট এনেকুৱা নহয় যে তুমি ভাগ ত বহি আছে ভাগ্যত আছে ভাগ্য।
অ আৰু এটা কথা চাবাচোন টেন পাছ কৰা টুৱেলভ পাছ কৰা। আমি পালে একদম পুলিচ পালে তাহাঁৰিওতো ইণ্টাৰভিউ দিয়ে। তাহাঁতি কেনেকে পাছ। একে বেক বেঞ্চৰ মানে দিবলৈ যায় একযাম কিন্তু তাহতি কেনেকে বা পাছ কৰে বুজি নাপাওঁ। পা মানে আৰু আমি ইমান মানে সাধাৰণে। একযাম ট্ৰেক কৰিব নোৱাৰো।
মানে কি জানা আমি আমাৰ হেৰিটো ভুল হৈছে পিছত ফোন কৰিম হা।
অ অ ঠিক আছে অ দিয়া ঠিক আছে।